হেল্ল', অ'।
অ', কোৱা।
অ'।
আমি লাষ্ট কি এৰিছিলোঁ, আমাৰ বিহু কথাক লৈ এৰিছিলোঁ ন'?
অ', আমাৰ মৰাণসকলৰ বিহু বিষয়ে কথা পাতি আছিলোঁ।
অ', হয়, আমাৰ যে মৰাণ সকলৰ ৰাতি বিহুত এটা আছে, মানে সেইটো এটা
কাতি বিহুটো।
হয়, সেইটো মানে এটা এক ভাল লগা মানে বিহু ন', এইটো ৰাতি, ৰাতি যে পাতে।
সেইটো হয়, সেই বিহুতো আমাৰ মানে মৰাণ সকলৰ আবেগৰ লগত জৰিত আৰু।
হয়, তুমি তাৰ বিষয়ে অলপ ভাকে ক'বা নেকি?
মই তাৰ বিষয়ে ইমান ভালকৈ নাজানিম। মানে যিমানতটো মই জানো, সিমানতটো মানে বহুত চবেই জানেই আৰু।
নাই চবে নাজানে, এইটো আমাৰ উজনিৰ ফালেহে আছে, এইটো হয়তো এতিয়া এতিয়া জানিব পাৰে, মেডিয়া আহেতো, এতিয়া মিডিয়া বিলাক কে দেখাই আমাৰ ৰাতি মৰাণ বিহু বিলাক।
অ'।
আগতে কিন্তু প্ৰায় ভাগে নাজানে মানে এতিয়াও নাজানে, বাট মানে আমাৰ তিনচুকীয়াৰে বহুতেই নাজানিব পাৰে।
অ'।
মানে ৰাতি বিহুটো কেনেকুৱা কি কৰে তুমি কিছু অলপ
ৰাতি, ৰাতি বিহুতো মানে আমাৰ অ', কি বুলি ক'ম বাৰু। তেনেকে মই, অ', বি, মানে ৰাতি বিহুতটো এইকাৰণে মানে হেৰি কৰা হয়, কিবা এই যে ৰাতি পতা হয়, ৰাতি বিহু মানে ৰাতিপুৱত, ৰাতি বিহু আৰু। অ', তাৰপাছত এই প্ৰথমে
আমাৰ জোনটো কাক পথাৰত পতা হয় ন', এইটো এটা এক
সেইটো অ', সেইটো। তিনচুকীয়া ৰাতি, তিনচুকীয়া ৰাতি বিহু বুলি কলে মেইন কি সেইটো, সেইটোয়ে। তিনচুকীয়া ৰাতি বিহু বুলি কলে মেইন কে আমাৰ কাক পথাৰ ৰাতি বিহুখন আৰু। হয় নে?
তিনচুকীয়া ৰাতি বিহু বুলি ক'লে তেনেকে নাজানে, আচলতে কাকো পথাৰ বুলি ক'লে ডাইৰেক্ট মানে কাকো পথাৰ বুলিয়ে ফেমাচ।
সেইটোৱে।
উম।
উম।
বহুতে কাকো পথাৰ ৰাতি বিহুটো চাবৰ ইচ্ছা কৰে।
ইচ্ছা কৰে বহুতেই অহ হয়।
উম, বহুতে যায় চাবৰ কাৰণে।
উম, বহুত দূৰ দূৰণিৰ পৰা আহে মানে আমাৰ তাত থাকি লৈ কেনে চাইগে আৰু ৰাতি বিহু যে।
উম হয়।
অহ।
ৰাতিত ৰাতি বিহুতো মানে ছোৱালীবোৰ এক জেগাত গোট খাই মানে তাত আহ ডাঙৰ ভি দাং বান্ধি দিয়া হয় ল'ৰাসকলে সেই ল'ৰাসকলে সেই দাং বান্ধি দিয়া মানে এক সেই নিৰ্দিষ্ট ঠাইতে মানে ডেকাসকলে নচোৱাইগে চাগে ন?
অহ, বাহিৰৰ মানুহ কিন্তু আমাৰ সেই ভিতৰত সোমাবলৈ দিয়া নহয় দেই। অহ অহ, আৰু আমাৰ সেই যিখিনি অহ সাজ পৰিধান কৰাখিনি আৰু অহ। অহ আৰু সেই যিখিনি মানে আমাৰ ট্ৰেদি এনে ড্ৰেছ মৰাণ মৰাণ ড্ৰেছটো আৰু মৰাণ ড্ৰেছটো পিন্ধি যি নাচনী সকল ভিতৰত সোমাব নহয় তাৰ পাছত কিন্তু ওলাব দিয়া নহয়, কাৰণ বহুত ৰিক্সছ আছে ন' অহ।
অহ। হয় ওলাব নিদিয়া মানে কি আৰু ওলাব দিয়ে মানে ডেকা যিসকল ডেকা ডেকাই মানে ঘৰৰ পৰা লৈ যায় সিহঁতৰ দায়িত্বত থাকে ন' সেই ডেকা সকলৰ অনুমতিতহে মানে বাহিৰলৈ ওলাই যাব পাৰে।
অহ, কিন্তু কিছুমান ছোৱালী বহুত জনা নিচিনা দেখায়। তাৰ পাছত সেই বাহিৰলৈ ওলাই যাব বিচাৰে।
এ সেইবোৰ বেলেগ কথা আৰু সেইবোৰ বাদ দিয়া সেইবোৰ তেনেকুৱা তেনেকুৱা থাকেই কিছুমান আৰু সেইবোৰ কবলৈ নাযাও। আমাৰ মানে সেইটো ভাল লগা আৰু ন' যিবোৰ চোৱা ডেকা সকলে ঘৰে ঘৰে গৈ নাচনীবোৰ ৰাতি লৈ আহেগে।
অ'।
তাৰবোৰে এটা তেলৰ বম লৈ মানে এতিয়া বম বুলি ক'লে বুজি নাপাব মানুহবিলাকে বম বাৰুতো ভাবিব সেইটো বম নহয় মানে। সেইটো এটা বাঁহৰ লাঠিত কেৰাচিন তেল ভৰাই যে যিটো জুই লগাই যায় সেইটো আমাৰ আচলতে সেইটো মৰাণ ভাষাত বম বুলিয়ে কয় আৰু ন? অহ বেলেগে আকৌ বম বুলি কলে কিবা বুলিয়ে ভাবিব, তেনে অ' তেনেকুৱাকে ডেকা সকলে লগ লাগি গাঁৱৰ প্ৰতিটো ঘৰে ঘৰে ছোৱালী লৈ আহেগে ছোৱালী মাগিবলৈ যায়। ৰাতি সেইটো এটা মানে ভাল আৰু।
টেই বিলাক বহুত কিবা কিবি দেখুওৱা হয় আৰু।
হয় এতিয়া যা যাৰ ঘৰৰ পৰা ছোৱালী আনিব যায় ধৰা অ' লৰা ল'ৰাজনে কয় যে বৰ্তা বা দদাইদেউ আপোনাৰ ছোৱালীজনী না নাচিবৰ কাৰণে নিব আহিছো তেতিয়া কয় কি মানে গৃহস্থ বুলি কৈ ছো আৰু দেই গৃহস্থই কয় কি আমাৰ ছোৱালীজনী যদি ভাল কে নিছে ঠিক আছে ভালকে নিয়া নাচিব ঠিক আছে যদি কেনেবাকে তাত মানে ঘৰলৈ আকৌ ঘূৰি নাহে তেতিয়া আমি কি কৰিম তেতিয়া ডেকাসকলে তাৰ উত্তৰটো দিয়ে কি আপুনি চিন্তা নকৰিব আ পোনাৰ মানে জীয়ৰীৰ জীয়ৰী হয়
অঁ
জীয়ৰীক যদি আপোনাৰ জীয়ৰীক জীয়ৰীক যদি ভালকৈ নিম ভালকৈ গটাই দিম যদিও গটাই দিব নোৱাৰো আপোনাৰ খেৰৰ এ টা মূৰ্তি বনাই মানে আপোনাক গতাই দিম বুলি তেনেকে কয় আৰু এইটো এটা মানে সেই অতীতৰে পৰা মানে তেনেকুৱাকে এটা পৰম্পৰা চলি আহিছে আমাৰ মৰাণসকলৰ অ। তেনেকা হয়। সেইটো নিয়ম নীতিৰে মানে তেনেকে চলি আহিছে বুলি ভাবো আৰু মই যিমান খিনি জানো আৰু।
হয়
অ তাৰো ভিতৰত আৰু বহুত নিয়ম নীতিৰ মাজেৰে আমাৰ মৰাণ বিহু চলি আহিছে তেনেকে অতীতৰ পৰা
অঁ সেইটোয়ে আৰু আমাৰ আমাৰ মৰাণ বিহু সাত দিনীয়া হয় আৰু।
অ সেইটো সাত দিন হয় অঁহ মানে সকলোৰে সাত দিনে হয় ন বিহুৰ সাত বিহুৰ সাত দিনে হয় মানে আমাৰ প্ৰথম বিহু খনতকৈ মানে দুদিন পাছত বা এদিন পাছত হয়তো এসপ্তাহৰ পাছত হয় মানে আমাৰ প্ৰ থম মঙ্গলবাৰ পৰা হয় বহাগৰ প্ৰথম মঙ্গলবাৰৰ পৰা।
অঁ
অ বেলেগৰ লগত নিমিলে আৰু বেলেগৰ মানে যেতিয়া প্ৰথমখনৰ লগত নিমিলে প্ৰথম বিহু যেতিয়া হয়।
আমাৰ অসমীয়া মৰাণসকলৰ মানে এনেকুৱা হয় দেই উম মঙ্গলে উৰুকা বুধে গৰু বিহু হে তেনেকে
হয় মই হয় মই সেইটোয়ে তোমাক ক'ব বিচা ৰিছো আৰু আমাৰ প্ৰথম মঙ্গলবাৰেই বিহু হয় ব'হাগৰ।
ব'হাগৰ প্ৰথম মঙলবাৰ।
মানে অতীতৰে পৰা তেনেকে চলি আহিছে তাৰো কিন্তু এ টা বহুত ডাঙৰ হিষ্ট্ৰি আছে হা তোমাক মই এটা ইতিহাস আছে। বিহুতোক লৈ মই এদিন তোমাক বুজাম বাৰু কিয় পতা হয় তেনেকে।
অ' অ' ঠিক আছে এইটো আমাৰ ধৰ্ম হম' ধৰ্ম হুঁচৰিটোৰ বিষয়ে আপুনি এদিন ভালকে মোক বুজাই দিবচোন।
অ' সেইটো মই ভালকে বুজাই দিম বাৰু আমাৰ ধৰ্ম হুচৰি বিষয়ে। সেইটো বহুতে নাজানে, সেইটো মই বুজাম বাৰু তোমাক।
অ'।
এতিয়া যিহেতু ৰাতি বিহু, এতিয়া যিহেতু ৰা ৰাতি বিহু কথা কৈ আছিলো, ৰাতি বিহু কথাকে কওঁনে কি কোৱা?
অ' হয় আজিতো ই, অ' কিন্তু এদিন আপুনি ধৰ্ম হুচৰি বিষয়ে ভালকে মোক মানে জনাব আৰু। অ' মই অলপ অলপ জানো, ইমান ভালকে নাজানো কিন্তু জানিবলৈ বহুত ইচ্ছা আছে, তোমালোকৰ তাত পাতে নাই? ধৰ্ম হুচৰি।
পাতে পাতে আমাৰো পাতে আৰু।
অ' আমাৰ ইয়াত নাপাতে, আজিলৈকে পতা নাই। এইটো আমাৰ মানে গাঁৱত বিহু, বৰ মগুৱা বুলি কয়। তাত বৰমগুৱা ৰাতি বিহু নিচিনাকে আৰু। এইটো বৰমোগোৱা বুলি কয়, বৰমাকে
হয়।
আমাৰ সেইটো হয় আৰু।
অ' বৰমগা মানে এইটো এ এটা এইটো বিশেষ মানে এটা নিমন্ত্ৰণ জনাই আৰু।
অ' অ' নিমন্ত্ৰণ জনাই হয়।
হয়' কাৰোবাৰ যদি কিবা দুখ থাকে বা কিবা যদি মানে
পাব লগা থাকে আৰু, কিবা এটা খোজে অ', তেতিয়া মানে অ' তেতিয়া মানে গাঁৱৰ গাঁও ডেকা গাভৰুখিনি গৈ বৰ দিয়েগে আৰু তাকে বৰ মগোৱা বুলি কয় আৰু। বৰ মাগিছে আৰু আমি বৰ দিব যাওঁ আৰু সে তেনেকুৱা।
অ' সেইটো কাৰণে বিশেষকে ৰাতি যোৱা হয়। ডেকা গাভৰু দিনত নাচে, সেইবিলাক কৰি আৰু নাচি গছ তলত বিহু গাই, ছোৱালী সকলে। তাৰ পাছত লৰা সকলৰ লগত আহি, নাচ
অ' হয়, হয়, হয় তোমালোকৰ তাত পাতে নাই, হয় নে তেনেকুৱা?
হয় হয় আমাৰো হয়, যিহে ময়ো মৰাণ হে, হয়নে বাৰু, অ'। পিছে তুমি এটা কথা গম পোৱা, আমাৰ যিটো যে মৰাণ বিহু। এই মানে এতিয়া হৈ যোৱা ৰাতি বিহু খনত মানে
হয়'।
সেইফালে আছে ন' তৰাণী বুলি গাঁও আছে।
অ'।
মানে আফ্ৰিকাৰ পৰা আহিছিলে।
আফ্ৰিকাৰ পৰা ন', অ'।
হয়'।
হয় অ', এইবছৰ আহিছিলে ন' দুহেজাৰ ছাব্বিছত।
হয়' এই বছৰে আহিছিলে চলিত বছৰ, উম'।
সেইটো এটা মানে আমাৰ ভাল লগা কথা আৰু নে কি কোৱা?
হয় হয়।
অ।
ভাল লাগিল আৰু ইয়াৰ বিষয়ে কথা পাতি আজি
হয় এইটো ৰাতি বিহুটো যিহেতু প্ৰায় ভাগে নাজানে সেই কাৰণে মই কথা পাতো বুলি ভাবিলো আৰু এইটো বিষয়ক লৈ বিভিন্ন ধৰণ মানে এতিয়া আমি যেনেকৈ কথা পাতিছো বিভিন্ন বেলেগ বেলেগ টপিকৰ ওপৰত কথা আছে আ আমি নিজৰ পৰম্পৰাটোৰ ওপৰত কথা পাতিলো নে কি কোৱা?
হয় হয়। এনেই মানে বেলেগৰ মানে আনৰ কথা পাতি সেইবিলাক পাতি লাভ নাই হয়নে? এটা এটা এনেকে টপিক ললে ভাল লাগে আৰু নিজেও কিবা এটা জনা হয়। তাৰোপৰি নিজৰ যিটো জাতিক লৈ কথা পতা হয় সেইটো কাৰণে ভাল লাগে আৰু।
তেনেকুৱা ধ
হয়। অ মানে বেলেগৰ পৰম্পৰা এটা যদি মানে জনা যায় মানে অলপ ইচ্ছা থাকে কাম কৰি ব'ৰ নালাগে মানে, আমনি নালাগে।
অ।
অ এনেই যদি জিটি কথা পতা হয় মানে তে এতিয়া কাম কৰি ভাল নালাগে দিয়াচোন।
হয় হয় ঠিকে আছে।
পিছে অ অহা মানে আকৌ যেতিয়া ফোন মাৰিম তেতিয়া কি বিষয়ক লৈ কথা পাতিম বুলি ভাবিছা?
তেতিয়া আপুনি মোক উম আপুনিতো বহুত কিবা কিবি বিষয় লৈ আপুনি জানে ন। যেনে আপুনি আহোমৰ বিষয়ে হওক আমাৰ মৰাণ মৰাণ মোৱামৰিয়া হক সকলৰ বিষয়েও, নতুবা আপুনি আপুনিতো বহুত কিবা কিবি ৰেচিপিও জানে ন তেনেকুৱা ধৰণৰ ৰেচিপি কিছুমান মোক শিকাবচোন। আপুনিতো তিনিচুকীয়াত থাকে তো উম নিজে নিজে ধুনীয়া ধুনীয়া টেষ্টি টেষ্টি খানা বনাই থাকে। তাৰ বিষয়ে মোক এদিনমান জনাবচোন আপুনি চাগে পোলাও বনায় ন?
হয় মই পোলাও বনাও আচলতে মই এখন ৰেষ্টুৰেন্টত কাম কৰো ন সেইকাৰণে বিভিন্ন ধৰণৰ মানে তেনে